অহ কি কৰিছ
এ আছো আৰু অলপ
অ ক'ত আছ
এনে দোকানৰ ফালে ওলাই আহিছিলো
অ হয় নেকি হেৰি ফালে যাবি নেকি আমাৰ পথাৰৰ ফালে
গৰম যেতিয়া এপাক
অ নদী কিনাৰ ফালে নদীৰ বতাহ ধুনীয়াকৈ বতাহ মাৰি আছে
উম গৰম যিহে এপাক যাব পাৰি সিফালে
অ ওলাই আহিবি যাম এপাক
উম বাকী এইটো ইণ্টাৰভিউ যে দি আছিলি এপ্লাই কৰিছিলে কি হ'ল এইবো
উম ইণ্টাৰভিউ বেয়া হোৱা নাই ভালে হৈছে পঢ়া বোৰে আহিছে
অফ এ আছাম পুলিচ ন
অ এছ এছ চি দিছিলো
উম
উম এই পানীয়েকণ খাইছিল আহ ভাল দে ভাল পিছে তোৰ কেনেকুৱা হ'ল তই দিছিল নেকি
মই নাই দিয়া মই দিমহে অহা বছৰ দিম এইবাৰ দিব নোৱাৰিম প্ৰব্লেম হ'ল আহ
আচ্ছা এ এ ভাল জিকে চিকে পঢ়িব লাগিব
অঁ।
উম, অসমৰ ওপৰত ধৰ। এদিয় এ দিব বিচাৰিলে আছাম পুলিচৰ তাত অসমৰ ওপৰত আহিব ন?
উম।
যদি এই এছ এছ চি দিবলৈ বিচাৰ তেতিয়া ধৰ ইণ্ডিয়াৰ ওপৰত গোটেই ভাৰতবৰ্ষৰ ওপৰত আহিব। উম, বা এছ এছ চি মোৰ বাৰু এক্সপিৰিয়েঞ্চ আছে। তই বাৰু নেক্স বাৰ দিবি চাগৈ ন?
অ নেক্স বাৰ। তই মোক পাৰ যদি কিবা কিছুমান দিবিচোন।
অ ৰচোন মই কৈ আছোঁ।
অহ
চাই আছো যে দেই মোৰ মনত আহ পৰা নাই। আহ ৰ দেই পাহৰিলোঁ নহয় অকমান মই মানে ঢেৰ দিন হ'ল ন দিয়া। ন এই এইবিলাক আহে অ মনত পৰিছে এই এনেকুৱা আহে আহিছিলে মোৰ হেৰিত ভাৰতৰ ৰাজধানী কি? নতুন দিল্লী, অ তাৰপিছত আৰু। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল। উম! ৰবীন্দ্ৰনাথ ঠাকুৰ। ধৰ তাৰপিছত অসমৰ ৰাজধানী ক'ত আছে উম কি?
অ
দিছপুৰ যেনে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? বাহ অ, এইবোৰ আহে অ আৰু এটা আহ আৰু আছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী অ পক্ষী কি?
অহ।
ৰাষ্ট্ৰীয় ফুল কি? পদুম ফুল ধৰ, এই তেনেকুৱা।
অহ।
আৰু অসমৰ আহিব পাৰে।
সহজে আছে ন মানে অলপ।
হা?
অলপ সহজে আছে বোলো।
অ। অ সহজে আছে বাৰু ইমান নাই। অসমৰ ওপৰতো এইবিলাকে আহিব ৰাজ্যিক প অসমৰ ৰাজ্যিক পশু কি? আমাৰ এশিঙীয়া গড় যেনে।
মই এই কথা এটা কাৰণে ফোন কৰিছিলোঁ শুনিবিচোন।
কচোন।
এ হেৰি যে মোৰ তাত মানে কাম এটা আছে কেটাৰিঙৰ। কাইলৈ এখন বিয়া আছে হাপবেলা। কৰিব পাৰিবি নেকি? হে কইনা বিয়া তোৰ কইনাবাৰ বাৰ বাজিৰ পৰা চাৰে দহ বাজি মানলৈকে ৰাতি।
অ, পাৰিম অ। কিয় নোৱাৰিম।
ফ্ৰী আছ নহয় ন কাইলে?
ফ্ৰী আছো বাৰু, পইচাটো এনেই কিমানটা পোৱালি লাগে তোক কি
মোক মানে পোৱালি তোৰ চাৰিটামান লাগিছিলে। চাৰিজনমান অঁ পইচাটো আইটেম তোৰ মাছ, মাংস, ভাত, দালি, ভাজি, পনীৰ। এনেকুৱা বিভিন্ন আছে কিছুমান। আৰু পেমেন্টটো পাঁচশকে দিয়া হ'ব।
পাচচ অ। পাঁচ চ ন? পাঁচ চ কম হ'ব নহয় দছটা বজালৈকে।
মালিকে কি কৰে এতিয়া মই ভালকৈ নাজানিম।
অ আঠশ কৈ লৌৱে আৰু বাৰু, উম। তেতিয়া মই ধৰ অ, তেতিয়াহে মোৰ কিবা টা লাভ হব ন। যে, ভাত পানী খালি নে নাই?
ভাত পানী খালো খালো। তই খালী নে নাই?
অ, নাই ৰাতিপুৱা ভাত খাবলৈ মন নাযায়।
আহ।
আজি বতৰটো ভাল বাৰু।
বতৰ তো ভাল।
আম-চাম খাবলৈও ভাল আছিলে এতিয়া জলকীয়া খানি জলকীয়া-চলকীয়া খানি
উম, মেগিনে বনভোজ এটা খোৱা কথা পাতি আছে মোক।
বন বন পাৰি কেতিয়া খাবি? অ। অঁ।
উম যদি ফ্ৰী আছ কবি।
দছ তাৰিখ তাৰিখ বাৰ তাৰিখ মানে পাৰিম খাবলৈ।
উম। এ, যে তোৰ পঢ়া শুনা কেনেকুৱা চলি আছে?
পঢ়া শুনা ঠিকে আছে হায় ছেকেণ্ডী।
উম, কত এতিয়া কি কৰি আছ? হেল্ল' হেল্ল'। বাকী মোৰ মোৰো ঠিকেই। হেল্ল'? অ, বাকী মোৰো ঠিকেই চলি আছে বাৰু অ।
হয়।
এ, যেনে ধৰি এইবিলাকে চাকৰি কেততে লাগি আছো এতিয়া।
আহ ঠিকেই আছে।
উম, চাক ক উওলে লাগিব নিদিবা।
উম।
আৰু কলেজ উম আৰু কলেজৰো হেৰি কৰিব লাগিব কলেজত ধৰ ভোক অ কলেজত ভূগোলৰ হেৰিত লৈছিলো ন।
মাজতে ইউটিউব চেনেল এটা খুলিছিলে যে কি কৰিল ইউটিউ চেনেলটো
হা
মাজত ইউটিউ চেনেলটা খুলিছিল যে ইউটব চেনেলটো।
ইউটিউব চেনেলটো চলি আছে বাৰু ভাল। কন্টেন্ট ভাল ভিডিঅ' বনাওঁ দিওঁ।
কৰি থাকিলে ভাল সদায়।
ভাল ভিডিঅ' বোৰ দি থাকো আমি তাৰাপৰা কিবা এটা ইনকাম আহি থাকে।
উম।
ইউটিউবতটো আমাৰ ভালে হৈছে বাৰু আমাৰ বহুতৰে।
উম।
পঢ়া শুনাবোৰো বহুত স্বাবল।
উম, অনলাই বহুত বহুত বিভিন্ন চব বস্তু হেৰি পাই যায়। যি বিষয়ে বিচাৰো। চব বছটিউ বাক এনে। হৈগ
নাই যোৱা নাই বাৰু এয়াই। এয়াইতটো চাব পাৰি আজিকালি বহুতো।
অ।
উম উম আজি ক'বাত আজি মই কুৱেশচন এটা পাইছিলো এনেকে ভাৰত। তৰ মুঠ। মাটি কালি কিমান আছিলে আমাৰ বিচাৰি পোৱাটো এইটো ক'ত ইউটিউবত বা হ।
ইউটিউবত আহি যাব চব আহি যায় আজিকাল।
ইউটোব নহলে অ ইউটোব নহলে চাৰটজি পটি ন। উম। উম।
আৰু এটা আছিলে অসমৰ দক্ষিণে কোনখন ৰাজ্য আছিলে উম আমাৰ। সসটো পাই মিজোৰাম আৰু নাগালেণ্ড আছিল ন।
অ ত ভণ্টি এজনী আছিল নহয়।
অ আছিলে অ ভণ্টি এজনী। উন তাই ক্লাছ এতিয়া তৃতীয় মান পাইছে। উম অহা বছৰলৈ চতুৰ্থ মান পাব। উম। ব আজি ৰ'দতটো বহুত দিছে কিন্তু দেই।
অ গৰম দিবই আৰু।
উম। পিছে। কিবা পঢ়া শুনা কি বুলি ভাবিছা।
কব গলে এতিয়া হাইজেকেণ্ডাৰি কমপ্লিত টো কৰো তাৰপিছত আছাম পুলিছ একছিচি ইন্টাৰভিউ। দাবি দিব লাগিব দৌৰিব লাগিব অলপ।
অ দ অ দৌৰিব লাগিব।
তাৰপ আহে মোক এই নোটছ বিলাক দিবিচোন কোৱেশনৰ।
অ নোদ কোৱেচন কেইটামান আছে বাৰু মোৰ তাত।
অ কুৱেশচন বোৰ মোক দি দিবিচোন মই অলপ চাব লাগিব।
অ দুটামান শুনি ল এতিয়াতোৰ তোৰ ভাল হ'ব। ন অসমৰ ধৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ কোনখন। অসমৰ অসমৰ আহিছেটো ধৰ। আমাৰ চহৰৰ ভিতৰত কোনখন পৰে সৰ্বাধিক জনসংখ্যাত আছে।
অ।
গুৱাহাটী ধৰ আৰু। আৰু এটা আছিলে অসমৰ মাজেৰে বৈ যোৱা মুখ্য নদী কোন নদী দুখনকৈ কি। ব্ৰহ্মাপুত। আৰু ব বৰাক নদী ধৰ।
উম।
উম আৰু অসমৰ মুখ্য শস্য কি ধান যেনে এইবিলাক ধৰ। আৰু আছিলে ন অসমৰ দক্ষিণে কোনখন পাহাৰৰ অ পাহাৰ অৱস্থিত। বৰাইল পাহাৰ ধৰ। সেইখন এখন আৰু।
বাকী হেৰি যে হেল্ল' এই আমাক। গান বোলে নাটকখন হোৱা কথা হৈছে হা। অ এই নাটখনৰ নামটো কি বাৰ তুম। কব পাৰিবি নেকি।
নাট খনৰ নাম কিবা কালি আলোমন আছিলে নে কি আছিলে। খন শ্ৰীমন্ত শংকৰ দেৱে অ।
লগ পাম ন নাটপতে। অ কি বগীনা গছৰ তে
হম এ তাত সৰু সুৰা কিবা কেৰেক্টাৰ এটা সৰু সুৰা কিবা এটা চৰিত্ৰ এটা কৰিছো আৰু তাত মোৰ উম আৰু আৰু এতিয়া আমাৰ পূজা আহি আছে দুূৰ্গা
আহ আহি আছে
তাত কাপোৰ চাপোৰ ল'ব লাগিব
অ' কাপোৰ কাপোৰ কিনা হৈছে নে নাই? তোৰ লাহে লাহে
উম নিছো আৰু লাহে লাহে কাপোৰ কানি
উম
অ কাপোৰ কানি কিনা হৈছে
কিমান গৰমত এতিয়া কেৰমখন খেলিব লাগিছিলে
ৰ তলত ধুনাকৈ আন্দা আটা আমি বহত বি ধুন
লগৰবোৰৰ মাজত ভাল লাগে এনেকে লগৰ মাজত নিজকে ব্যস্ত কৰি ৰখা হয়
উম আজি কালি মোবাইল বহুত হৰিছে
উম
সেইটোৱে আৰু আৰু
কি তহঁতৰ ব্ৰইলাৰ দোকানখন আছে নহয় ন
বন্য অ আছে বাৰু বিনে
দোকানতো খ খোল সদায় চাই খোল
খোলা হয়
বাকী বাকী বিক্ৰী চিক্ৰী ভালকে হয়নে না
বিক্ৰী ভালেই হয় বাৰু বেয়া নহয় অ ডেইলি ডেইলি চাৰি পাঁচটা মান যায়
আহ ঠিকে আছে বাৰু এনে কাৰ চেল কৰি থাকিলে ভালেই বাৰু দে
অ' তোৰ দাদাৰ বিয়াৰ কাৰণে লাগিলে। কবি ব্ৰইলাৰ
অ' বিয়াৰ এখন আহিলে মই এবাৰ জনাম তোক কম এবাৰ
কবি কেনেকুৱা লাগে বইলাৰ
বাকী ভাত পানী খোৱা হ'ল। এ অ' ঠিকে ঠিকে আছে?
উম অ ৰ আৰু-আৰু মোৰ বিচনেছ আৰু সৰু খুৰা আমি চাৰিটা আছে নহয়, পিঁয়াজ জ এনেকে তোক কিবা লাগিলে তেতিয়া কবি, এইবিলাক বিয়াত উম আৰু মোৰ চিনাকি কাপোৰৰো, আছে এনেকুৱা ডাঙৰ-ডাঙৰ দোকান ধৰ।
ঘৰতে কিবা খেতি-বাতি কৰ নেকি? তহঁতৰ ঘৰত জেগা আছে চাগে, পিয়াঁজ আলু এনেকে
অহ, অ দাম, ঘৰত জেগা আছে বহুত।
অ, হয় দে ঠিকে আছে তেতিয়াহ'লে, সেইটো কামতে চলি থাকিব পাৰি ধুনীয়াকে ন।
উম--সেইটোৱে, উম এইয়া ইমান গৰম পৰিছে আজি, নাৰিকলৰ পানীকে খাবলৈ পৰাহেঁতেন ভাল আছিল ন।
সেইটোকে, বহুত গৰম পৰিছে আজি।
উম, নাৰিকলৰ পানীটো
উম
গৰমত পৰিত্ৰাণ পাবলৈ।
বাকী তোৰ এতিয়া ভণ্টি ক্লাছ কিমানত? তৃতীয় ন? তাই এখন কোনখন স্কুলত এইবাৰ?
আমাৰ বাম্বেচেয়া নিম্ন বুনিয়াদী বিদ্যালয়।
অ, নিশ্চয়তে ন উম, ঠিকে আছে বাৰু এতিয়া।